আজি স্পট ৰ্টছ বিষয়ত কথা পাতোঁ দিয়া
অ কোৱা?
উম তুমি স্পৰ্টছ খেলি ভাল পোৱা নে?
মইতো খেলি ভাল পাওঁ। আহ, তুমি খেলি ভাল পোৱানে?
হয় ময়ো স্পৰ্টছ খেলি ভাল পাওঁ আৰু তুমি এনেই কি গেম স্পৰ্টছ খেলা বেছিকে?
মইতো তেনেকুৱা স্পৰ্ট অ ক্ৰিকেট খেলো আৰু তোমাৰ স্প- ৰ্টছ নাম ক্ৰিকেট আৰু তোমাৰ এইটো বেডমিন্টন খেলি ভাল পাওঁ। তুমি কি খেলি ভাল পোৱা?
হয় কোৱা মই হয় মই লুডো খেলি ভাল পা পা এনে স্পৰ্টচত এনেতো মই ইনডৰ গেম খেলি বেছিকে ভাল পাওঁ যেনেকুৱা কেৰম হল লুডো হল আৰু এনে স্পৰ্টচ বাহিৰৰ এনেতো ৰানিং চানিঙো ভাল পাওঁ আৰু ক্ৰিকেট খেলি পাইছো হয় আৰু তুমি আৰু ক্ৰিকেটৰ বাহিৰে আৰু কি কি গেম খেলি পাইছা?
তেনেকুৱাতো লুডু চুলিও লুডুও খেলিছো আৰু তোমাৰ আহ কেৰম বৰ্ডও খেলিছো তোমাৰ হকীও খেলিছো, আৰু ফুটবলো খেলিছিলো সৰুতে এতিয়া ব বৰ্তমানতো ক্ৰিকেট খেলো অ ক্ৰিকেট খেলিও ভাল পাওঁ। এতিয়া বৰ্তমান তুমি বৰ্তমান তুমি কিবা খেলা নেকি ক্ৰিকেট চিৰকেট?
নহয় বৰ্তমান হয় ক্ৰিকেট মই খেলিছিলো মানে এতিয়া খেলা নাই আহ হল দুই তিনি মাহ হয় তেতিয়া আগত মই খেলিছিলো আৰু এনে উ মোক ক্ৰিকেটো ভাল লাগে হয় আৰু তুমি বেছি মানে কি গেমতটো বেছি ভাল পোৱা মানে বাহিৰত খেলা নে ঘৰৰ ভিতৰতে মানে ইনডৰ গেম ভাল পোৱা মানে ইনডৰ স্পৰ্টচ নে আউটডৰ ভাল পোৱা
মইতো ইনডৰ গেম বুলি ক'লে এইটো অনলাইন গেম খেলিছিলো। বহুত হবোৰ আৰু এনে তোমাৰ অ এনে ঘৰৰ ভিতৰত খেলা গেমটো তেনেকুৱা একো নাই এনে বাহিৰত ক্ৰিকেট খেলিবলৈ যাওঁ ক্ৰিকেট খেলি ভাল পাওঁ। আৰু অনলাইন গেমবোৰ খেলিকে বহুত ভাল পাওঁ।
পাওঁ।
কিবা অ নেকি আগতে
হয় মই আগতে খেলিছিলো অনলাইন গেম মানে স্পৰ্টচ নহয় গেম খেলিছিলো যিহেতু মানে মবাইলত খেলা যায় এনো বুলি এটা আছিল সেইটো খেলিছিলো আৰু এটা টেম্পল ৰান খেলিছিলো এইটো ভাল লাগিছিল আৰু আৰু কিবা কিবি সেনেকুৱা গেমবোৰ বহুত আছে সেইটো মই খেলিছিলো আৰু তুমি খেলিছিলানে সেইবোৰ গেমবোৰ?
অ মই বহুত খেলিছিলো তুমি কলা চাবেই চাব মই সেইটো খেলিছো পাবজি খেলিছিলো, ফ্ৰী ফায়াৰ খেলিছিলো, তোমাৰ বহুত মানে বিভিন্ন ধৰণৰ গেমবোৰ খেলিছিলো অনলাইন গেমবোৰ মানে বহুত খেলিছো। টেম্পল ৰান খেলিছিলো। খেলিছিলানে?
হয় তুমি যিহেতু স্পৰ্টচ খেলি যিহেতু তুমি ক্ৰিকেত খেলিছা মানে তুমি এনে মানে নিজৰ মানে ষ্টেটক ৰিপ্ৰেজেন্ কৰিবলৈ বেলেগ ষ্টেটত গৈছিলানে?
তেনেকুৱা মই ডাঙৰ খেলা নাই এনে আম সৰুৱে খেলিছিলোঁ ষ্টে-ষ্টেট খেলা নাই আমি গাঁৱৰে খেলিছিলোঁ। বেলেগ গাঁৱত গৈ খেলিছো। তেনেকুৱা ষ্টেডৰ খেলা নাই আমি তুমি তেনেকুৱা খেলিছিলা নেকি?
হয় মই এবাৰ খেলিছিলোঁ মই সেনেকুৱা ষ্টেট খেলা নাই মই এনেই ডিষ্ট্ৰিক্ খেলিছোঁ।
অ'
হয় মই ডিষ্ট্ৰিক খেলিছো, হয়। আৰু তুমি এনে স্পৰ্টছ খেলা নে?
ৰেগুলাৰ ষ্টেট, অ' ৰেগুলাৰ ষ্টেটটো খেলি তেনেকুৱা খেলা নাই ৰেগুলাৰ ষ্টেট, তুমি খেলিছা নেকি?
লানে
নাই নাই স্পৰ্ট খেলা নাই, ৰেগুলাৰ স্পৰ্ট খেলা
কেতিয়া কেতিয়া খেলা তে?
এই এনেই মই ভাবাত চানডে কেতিয়াবা ছুটি হ'লে, তেতিয়া খেলো, এনেই হলিডে
হয়, আৰু এনে তুমি স্পৰ্টছ মানে হয় স্পৰ্ট খেলি মানে তুমি ফ্ৰেণ্ডৰ লগত, মানে কেইজন তোমাৰ ফ্ৰেণ্ড আছে স্পৰ্টছ খেলা?
মোৰ স্পৰ্টছ খেলা, তোমাৰ ধৰা, অ' এ দশ-বাৰজন মান আছে, আমি খেল মিলিকে খেলো। তোমাৰ?
হয়, মোৰো আছে বহুত কেইজন আছে। মোৰ মানে ঘৰ বাহিৰৰো আছে। স্কুলৰো আছে খেলা। আৰু তোমাৰ এনেই তুমি মানে বেছিকে ঘৰৰ ওচৰে-পুচৰি মানে ল'ৰা-ছোৱালীৰ লগত মানে, তোমাৰ ফ্ৰেণ্ডৰ লগত খেলা, নে কলেজৰ? হয়, শুনা পাইছানে?
শুনিছানে?